হেল্ল'
অ দাদা ভালনে
ভাল দিয়ক এ কাজিৰঙা এইফালে কাম কৰি আছোঁ হেল্ল'
অ এ যোৱাকালি টো মই কাজিৰঙাৰ পৰাই আহিলো ন আপোনাৰ মানে অ আপোনাৰ কাজিৰঙা কাজিৰঙাৰ মানে আপোনাৰ শিক্ষামূলক ভ্ৰমণ এটাত মানে মোৰ মানে স্কুলৰ মানে এ বিদ্যালয়ৰ মানে ছাত্ৰ ছাত্ৰী সকলক লৈ গৈছিলো তেওঁলোকে নেজানোৱে এতিয়া শিক্ষামূলক মানে তেওঁলোক কাজিৰঙা কাজিৰঙা খন দেখাবলে লৈ গ'লো এতিয়া কাজিৰঙা যি আপোনাৰ প্ৰাধান্যয়তা আছে কাজিৰঙা আপোনাৰ কি কি আপোনাৰ বাবে বিখ্যাত তেওঁলোকেটো নেজানে
হয় হয় নেজানে জানে এইটো জানিব লগিয়া কথাই দিয়কচোন এইটো আহিব লাগে এনেকুৱা
হয় হয় এতিয়া যদি এতিয়া আমাৰ বহ হয় হয় এতিয়া আমাৰ বহুতে নেজানে যে অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে গোলাঘাট আৰু নগাঁও জিলাৰ জিলাতহে আপোনাৰ কাজিৰঙা উদ্যানখন অৱস্থিত আপোনাৰ দুখন জিলাত মিলি আপোনাক কাজিৰঙাটো ৰাষ্টীয় উদ্যান খনত সেইটো জানে নে নাই নাই কিন্তু আমাৰ বহুত ল'ৰা ছোৱালীয়ে আচলতে এইবোৰ নেজানে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত আছে কিন্তু আপোনাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আপোনাক কি হৈছে গোলাঘাট আৰু নগাঁও জিলাতেহে আপোনাৰ মাজ মজিয়াত আপোনাৰ পোৱা যায় এতিয়া চাব আপুনি ৰাষ্ট্ৰীয় ঘাইপথ বুলি ক'লে আপোনাৰ সাতত্ৰিশ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আপোনাৰ ব্ৰহ্মপুত্ৰ আপোনাৰ দক্ষিণ দক্ষিণ পাৰৰ পৰা কাৰ্বি আংলং জিলাৰ পদদেশলৈকে আপোনাৰ ৰাষ্ট্ৰীয় উদ্যান আহ খন অৱস্থি বিস্তৃত বিস্তৃত মানে দেই এতিয়া আপুনি যদি কাজিৰঙা খন আচলতে এয়া মানুহে ইমান বিখ্যাত কিয় কাজিৰঙা খনৰ আচলতে মাটিৰ বৰ্গ কি কিমান বৰ্গ মাটি হৈছে আপোনাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনে আপোনাৰ চাৰিশ ত্ৰিশ বৰ্গ কিলোমিটাৰ অঞ্চল আৱৰি আছে
হয় হয়
উম চাৰিশ ত্ৰিশ বৰ্গ কিলোমিটাৰ ভালেমান
ভালে মান হয়।
এতিয়া ঊনৈছশ আপোনাৰ পঁচাশী চনৰ পিছত আপোনাৰ কিমান হ'ল গ'ল জানেনে। চাৰিশ বিশ দশমিক হৈ গ'ল বুজ কিলোমিটাৰ, কাৰণ তাত আপোনাৰ বিভিন্ন বিভিন্ন ধৰণৰ অনুপ্ৰৱেশকাৰীয়ে আপোনাৰ তাত আপোনাৰ বসতি আপোনাৰ স্থাপন হৈছে, ঘৰ দুৱাৰ আপোনাৰ বনাইছে, সেইবাবে মাটি কালিটো অলপ কমি আহিছে। এতিয়া যদি আপুনি চাব যায়, দুহেজাৰ চাৰি চনৰ দুহেজাৰ চাৰি চনলৈকে আপোনাৰ চোৰাং চিকাৰী আৰু বিভিন্ন ধৰণৰ কা কাজিৰঙাৰ বিশ্ব এ বিশ্ববিখ্যাত আপোনাৰ এশিঙীয়া গড় দেই। এশিঙীয়া গড় আপোনাৰ তেওঁলোকে আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ হত্যা হৈছে। বুজিছা নে নাই, এতিয়া আপুনি যদি চাব যায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ খনত আপুনি যে মানুহে কয় বোলে অকল তাত বোলে আপোনাৰ এশীঙীয়া গড়ৰ বাবে বি্খ্যাত, এশীঙীয়া গড় নাই, তাত আছ আছে আপোনাৰ কি আছে জানেনে। তাত আছে এশেঙীয়া গড় আছে এইটো নাচেই। হাতী আছে, হলৌ বান্দৰ হলৌ বান্দৰ আছে আপোনাৰ হনু হনুমান
বুইছে।
হয়, সেইটো হ'লৌ বান্দৰ আছে আপোনাৰ বাঘ আছে ছে আপোনাৰ আৰু বিভিন্ন ধৰণৰ আপোনাৰ জহামাল আছে আপোনাৰ, নেউল আছে আপোনাৰ আপোনাৰ ভালুক আছে আপোনাৰ আপোনাৰ বনৰীয়া গাহৰি আছে আপোনাৰ বনৰীয়া মহ' আছে, দল হৰি আছে আপোনাৰ সতিয়া পহু আছে আপোনাৰ, শিহু ইত্যাদি হয় হয়-হয়-হয় বহুত বি হয় হয়, সেয়া মানুহবোৰে অকল গড়বোৰহে হয় হয়-হয়, এতিয়া আপুনি এটা-এটা আপোনাৰ কি জানেনে বিশেষ বস্তু এটা যদি চাব যা আপুনি বহুতে নাজানে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আপোনাৰ প্ৰায় আপোনাক তিনিশ চাৰি প্ৰজাতিৰে আপোনাৰ অবাসী আৰু ভ্ৰমণকাৰী পক্ষীৰ এ বিচৰণ ভূমি আপুনি এইটো জানেনে আপোন আজ চাৰিশত তিনিশ চাৰি প্ৰজাতিৰ আপোনাৰ চৰাই মানে পশু পক্ষী আপোনাৰ বাহিৰৰ পৰা আপোনাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহে বিভিন্ন প্ৰ প্ৰজাতিৰ ইগল আহে শুনিছে নে দাদা বিভিন্ন প্ৰজাতিৰ আপোনাৰ ' লাগ বল আহ আপোনাৰ ধেন আপোনাৰ কি কয় এইটো ভেলা ভেলা আহে তাৰপিছত উ উৰ্দু বুলি এনেকুৱা এটা এবিধ চৰাই আছে সেইবিধ আহে মৰা আহে দেউহা আপোনাৰ তোন একদম বিখ্যাতে আপোনাৰ চোৰাং চিকাৰীয়ে বহুত আপনা মাৰে দেউহা ঠিক সেইদৰে মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আপোনাৰ ভৰপূৰ আপোনাৰ মানে বিভিন্ন ধৰণৰ আপুনি কি চাব আপোনাৰ চৰাই চিৰিকটিকে আদি কৰি আপোনাৰ বিভিন্ন ধৰণৰ বস্তু আপোনাৰ পোৱা যায়
হয় হয়
এতিয়া তাকে যদি আমি কব যাওঁ আপোনাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনত আপোনাৰ আজিৰ আগ আগৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তুলনাত বৰ্তমান যুগত আপোনাৰ কিছু সংখ্য্ক আপোনাৰ গড় হত্যাটো আপোনাৰ কমি গৈছে মানে
হয় হয়
গড়হত্যাটো কমি গৈছে সেইটো আচলতে ভাল
কমি গৈছে কমি গৈছ এই কালিলৈ এটা কালিলৈ এটা বেমাৰ এটা আছিলে বুজিছিলে কালি পিছত আমি আমি চিকিৎসালয়ক মাতিলো তাৰপিছত দৰটো মানে একে মৰি গ'ল আৰু বুজিছেে বহুত বেয়া লাগিলে এইটো মানে আমাৰ কাজিৰঙাপোৰ অতি বহুত পুৰণা গড় আছিল
হয় হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আপোনাৰ কি জানেনেে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আপ এনেকুৱা এখন উদ্যান যত আপোনাৰ ভাৰতৰ ভিতৰত অসমৰ ভিতৰত আমাৰ প্ৰথম আপোনাৰ এশিঙীয়া গড় ৰাজ স্থানটোও হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ন স সকলোৱেতেন এইবিলাক আচলতে আমাৰ বিভিন্ন ধৰণৰ পৰ্যটক আহ এতিয়াও আগমন হৈয়ে থাকে বাৰু বছৰিকাত আপোনাৰ বহুত ধৰণৰ আপোনাৰ প্ৰযুতি আপোনাৰ ইউক্ৰেইন ৰাছিয়া আপোনাৰ আ অষ্টৈলীয়া ঠাইলেণ্ড আপোনাৰ আপোনাৰ বিভিন্ন ধৰণৰ ইউৰোপীয় আপোনাৰ এইবোৰৰ লগতে আপোনাৰ এছিয়া মহাদেশৰো আপোনাৰ বিভিন্ন ধৰণৰ দেশৰ আপোনাৰ মানুহ আপোনাৰ ইয়াত আপোনাৰ আৱিৰ্ভাৱ দেখা যায়। বুজিছেনে নাই?
হয়।
সেইদৰে তোন- এতিয়া কাজিৰঙা তাকে মই গৈছিলো যোৱাকালি, গৈ পেলাই সেয়া চাই কৰি আহিলো। অ বাকী আপোনাৰ কাম চাম ভালে কৌশলে চলি আছে?
মোৰ কাম চাম ভালেই চলি আছিলে তাৰপিছত পৰহি ম‌ই পৰহি গৈছিলো বুজিছে। ৰাজস্থানৰ পৰা আহিলোগৈ তাত কাম এল চলি আছিলে।
কোৱা বাও ৰাজস্থানৰ জলবায়ু কেনেকুৱা পালে?
জলবায়ু আৰু নকবা তাত মানে ম‌ওকণৰ যিটো প্ৰভাৱ টো অতিমাত্ৰাই বৃদ্ধি বুইজছে, মৰুকৰণৰ কাৰণে আমাৰ মান- মান মানৱ জাতিয়ে জগৰীয়া দিয়কচোন।
সি হয় হয় নিশ্চয়
এয়াও মানে কি জানেনে এইটো? কথা তাত গলো ই তাত মানে আ- আপোনাৰ মাৰ্বল- যিটো মাৰ্বল পাথৰ, সেই চ- গৈছিল আমাৰ মানে ইয়াত মানে নাই যিহেতু ন, এই মানে ষ্টকটো কমি গ'ল মোৰ যিটো-
হয় হয় হয়। হয় হয়।
পৱাইনো যোনটো মানে হয় মানে মোক আনি দিয়ে বুইছে, কিমানটো মানে মৰিল, এতিয়া মই গ'লো আৰু।
হয়।
তাৰপিছত আৰু গ'লো, তাত মানে আপোনাৰ এজোপা গছ নাই ছাহ কাৰণে বুইছে, ছাহ যে ল'ম
হয়।
আপোনাৰ এইবিলাক মানে মানুহৰ কাৰ্যকলাপৰ ভিতৰত অত্যাধিক পশুপালন, কৃষি প্ৰসাৰৰ বননি ধ্বংসই প্ৰধান হয় দিয়কচোন।
হয় হয় নিশ্চয়।
তাৰত এটা দু- উুত্ৰ জনসংখ্যা বৃদ্ধিয়ে মূদ আৰু মৌৰ প্ৰায় অঞ্চলবোৰত মানুহৰ হেঁচা বঢ়াইছে, আৰু মৰুভূমিৰ প্ৰসাৰ ঘটাই এই হেঁচা যথেষ্ট সহায় কৰিছে হয় নহয় কওকচোন?
কৰিছে কৰিছে মানে কেনেকুৱা ধৰণৰ আপোনাৰ হয়?
আপেক্ষিকভাৱে শুকান অঞ্চল- োৰ মূৰনৰ সন্মুখীন হৈ আছে কিন্তু
অ হৈ আছে হৈ আছে
আমাৰ বহুত অতি গুৰুত্বপূৰ্ণ বিষয় কিন্তু দেই দাদা বুজছে এইটো মানে আমাৰ যিটো নেচাই মানুহে সেইখিনিত অতি গুৰুত্বপূৰ্ণ
হয় হয়
উ আমি এইেইতে চাপ উত্তৰ আমেৰিকা মহাদেশত মৌকৰণৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা ভূমিৰ পৰিমাণ বহুত বৃদ্ধি পাইছে
হয় হয়
মহাদেশখনৰ সৰ্বমুঠ সুকান ঠাই প্ৰায় সাতাইছ শতাংশ মূৰ কৰ্ণৰ দ্বাৰা আক্ৰান্ত হৈ ৰৈছে
হয় হয়
তাৰ পাছতেতো দক্ষিণ আমেৰিকাৰ স্থান বাইশ শতাংশ
অ হয় হয় নিশ্চয়
দক্ষিণ আমেৰিকা নহয় জানো
হয় হয় তেওঁলোক তেওঁলোকতো নি এতিয়া
ক্ৰমে বিশ ওঠৰ আৰু আঠ শতাংশ ভাৰতৰ উত্তৰ পশ্চিম ভাগৰ বৰষুণ কম হোৱা এলেকাবোৰত মূকণনৰ কবলত পৰিছে হৈছে
অ হয় হয়
মৰুকৰণজনিত সমস্যাৰ সমাধান সমগ্ৰ বিশ্ববাসীৰ সন্মুখত এতিয়া এটা জটিল প্ৰত্যাহ্বান হৈ পৰিছে বুজিছে
হয় হয়
আন্তৰ্জাতিক সহযোগ অবিহনে এই সমস্যাৰ সমাধান সম্ভৱ নহয় বুজছে
হয়
কিন্তু গোলকীয়তা বিধি ধৰে প্ৰক্ৰিয়াৰ লগত জড়িত থকাৰ কাৰণেই মোৰ কণনৰ সমস্যা ক্রমে জটিল হৈ আহিছে
সেইটোয়েটো এতিয়া বহুত জটিল হৈ গৈছে
হয় হয় যি মানুহৰ কাৰ্যৱালী প্ৰকৃতিৰ বিৰুদ্ধে পৰিচালিত হলে ভৱিষ্যতে এই সমস্যা অধিক জটিল হৈ পৰিব
হয়
সেয়ে মানেআমি মানৱ জাতিটো মানে মৌকৰোণৰ ৰোধৰ প্ৰচেষ্টাত মানুহে হাতত ল'ব লাগিব বুইছে আমি সকলোৱে এইটো কেইটামান ল'ব লাগিব
হয়
খচৰে
হয় হয় নিশ্চয়
এতিয়া ইমানে মানে আপোনাৰ আফ্ৰিকা মহাদেশৰ মানে নাই নাইবিিত নৈশ সাতসত্তৰ চনৰ ৰাষ্ট্ৰসংঘৰ এক সন্মিলিত অনুষ্ঠিত হৈ অনুষ্ঠিত হৈছিলে বুজিছে মই এখন চাইছিলো বাতৰি ৰেকৰ্ডত আছলু তাত মৌৰ কণনৰ সম্বন্ধে এই সন্মিলন সন্মিলনে মৌকৰণ পক সংজ্ঞাত দিছিল কিন্তু যিটো মোৰখনে মোৰখন এনে এটা প্ৰক্ৰিয়া যি ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনিষ্ট কৰি অৱশেষত মৰু দেশ সদৃশ্য অৱস্থাৰ সৃষ্টি কৰে শুনিছে তাতে মানে মোৰ কোনো প্ৰক্ৰিয়াৰ ভূমিৰ উৎপাদিত শক্তি হেয়াংছ কৰি আহি আছে আৰু মৰুভূমিৰ কাষৰীয়া বাদ দূৰৰ ভূমিৰ ভাগকো মৰুভূমিলৈ ৰূপান্তৰিত কৰি আহি আছিলে
হয় হয়
এতিয়া আমি ক'ব পাৰো যে প্ৰক্ৰিয়াৰ এই প্ৰক্ৰিয়া মানে মৰুভূমিবোৰৰ সম্প্ৰসাৰণ ঘটাই আৰু নতুন নতুন ঠাইত মৰুভূমিত পৰিণত কৰিয়ে কৰে হৈছে এতিয়া সম্পত্তি পৃথিৱীৰ স্থলভাগ প্ৰায় পয়ত্ৰিশ শতাংশ ভূমি মৰু কৰণ প্ৰকীয়াও কবলত পৰিছে
হয়
তেতিয়াটো সেইটো ৰোধ কৰিবলৈ আমি মানৱ জাতি আগবাঢ়িব লাগিব দিয়কচোন যদি আমি সকলোৱে যদি গোট মাৰি থাকো হয় হয় নহয় কওকচোন এতিয়াটো আমাৰ এইটো বিপদজনক হ'ব এদিন আমিও মৰুভূমি লৈ গোটেই সবাৰ ৰূপান্তৰিত হৈ যাব পিছে খোৱা বোৱা কৰিলে
খোৱা বোৱা কৰিলো দিয়ক আপুনি
মই কৰিলোঁ আজি পইতা ভাত খালো